হেল্ল'। হয় নমস্কাৰ।
হয়, কি কৰি আছে?
এই আছোঁ এনে, এই ভাত চাত খাই কৰি পেলাই অলপ শুইছোঁ।
অ'।
আপুনি কি কৰি আছে?
ময়ো এই এনেই আছোঁ ভাত পানী খাই, অলপ বিচনাতে অলপ বাগৰিছোঁ। কি দি ভাত খালে?
এইয়া হেৰি, এই পটল ভাজিলোঁ, তাৰপিছত দালিত কঁঠাল গুটি দিলোঁ, আকৌ তিঁয়হৰ চাটনি বনালোঁ। আকৌ মাংস অকণমান ভাজিলোঁ পিঁয়াজ চিয়াজ দি পেলাই, তেনেকেই হ'ল আৰু আজি।
হয় হয়। তাকেই, আমাৰো তেনেকে দালি ভাজি, আকৌ তাৰপৰা কঁঠাল গুটি পিটিকা তেনেকে বনালে আৰু। সেনেকে খালোঁ, যিহে গৰম মাৰিছে।
হয় দিয়ক, বহুত গৰম আজি।
তাকেই, থাকিবই পৰা নাই।
উম।
আপোনালোকৰ ফালে তেনেকুৱা গৰমেই নে, নে
অ' নাই নাই একেই, বহুত গৰম পৰিছে।
হয়, এনেই বৰষুণ চৰষুণ পৰা কিবা।
অ' হেৰি মাজতে পৰিছিলে বৰষুণ, এতিয়া যেনিবা একদম ৰ'দে দি আছে আৰু। পথাৰত এতিয়া কঠীয়া পাৰিবও হৈছে, কঠিয়াবোৰ এ এতিয়া মানে ৰ'দৰ কাৰণে পাৰিবলৈ এতিয়া মেচিন দিহে চাগে হেৰি কৰিব পৰা যাব।
হয় হয় মেচিন দি পানী সিচি পেলাই।
হয়। পানী সিঁচি পেলাই বৈ, নাই এইবাৰ কঠীয়া পেলাবলৈহে এতিয়া কি কৰা যায় আৰু।
হয় হয়।
এনে খবৰ ভাল আপোনাৰ?
অ' ভালে ভালে ভালে, আপোনাৰ?
ভাল ভাল, মাহঁতৰ ভাল?
অ' ভালেই, আপোনালোকৰ? অ' বাকী এতিয়া গৰম যি পৰিছে ক'ৰবাত তেনেকে যোৱা ঠাণ্ডা জেগা কিবা তেনেকুৱা ভাবিছেনে?
অ' নাই তাকে এতিয়া গৰমৰ বন্ধও হ'ল।
হয় হয়।
শ্বিলঙলে যোৱা কথা কৈ আছে, তাকে কোনদিনা খন মিলাব পাৰোঁ এতিয়া কেঁচুৱা ল'ৰা ছোৱালীও আছে, চৰ্দি তৰ্দিও লাগি যাব পাৰে।
হয় হয়।
সেইকাৰণে ভাবি চিন্তি আছোঁ আৰু কোনদিনা কি কৰিব পৰা যায় আৰু।
অ', হয় দিয়ক। এনে আগতে গৈছে নি শ্বিলং টিলং তেনেকে সেইফালে?
শ্বিলং তিলং যোৱা নাই তেনেকে।
অ', অ'।
নাই যোৱা, এনেই আপুনি গৈছে।
নাই মই যোৱা নাই, ময়ো ভাবিহে আছোঁ। এতিয়া গৰমৰ বন্ধ মাহ পৰিলে। তাকে গোটেই মাহ এতিয়া টো বন্ধ, এতিয়া দূৰত যাবও মানে তেনেকে অকস্মাত একো মানে প্লেন বনোৱা নহয়, সেইটো কাৰণে ওচৰলৈকে যোৱা কথাই ভাবি আছিলোঁ এনেই যোৱা হেঁতেন দাৰ্জিলিঙৰ কথা ভাবিছিলোঁ এবাৰ।
অ'।
কিন্তু দূৰো হয় আকৌ লগৰ খিনিও মানে পইচা পাতি পে ধৰি আকৌ সকলোৰে সময় সুবিধা নিমিলে। সেইটো কাৰণে ওচৰত হয়, হয়। সেই ওচৰতে অলপ উম, উম। চাই আহোগৈ বুলি ভাবি আছোঁ আৰু কি হয় তাকে।
অহ। তাকে।
হয়।
এতিয়া নো কেনেকুৱা। অ', এনেই অ', মানে খেতি কৰোঁ খেতি চেতিওটো এতিয়া এইবাৰ কি হয় ঠিকেই নাই।
হয় দিয়ক হয়। যিহে গৰম পৰিছে, আকৌ বৰষুণৰ নামেই নাইকিয়া অকনো
বৰষুণৰ নামেই নাই হয় দিয়ক।
হয়, গতিকে খেতিটো এইবাৰ কি হয় এতিয়া ভগৱানেহে জানে।
উম'।
যদি পিছলৈ খেতিৰ সময়ত অলপ বৰষুণ পৰিলেই হয় আৰু
পৰিলে তেতিয়া হয় আৰু তাকে, এতিয়া আপুনি কি খাই ভাল পায়?
মই এনেটো মাংসই খাই ভাল পাওঁ তেনেকে। মাংসৰ ভিতৰত আপোনাৰ গাহৰি মাংসটোৱে, মোৰ মানে আটাইতকৈ প্ৰিয় বুলিয়ে ক'ব পাৰি।
অ', এতিয়া তাত কেনেকে অ', মোৰো হে হাঁহৰ মাংসটো প্ৰিয়।
অ', অ', অ'।
এতিয়া তাত মাংস চাংসবিলাক কেনেকে বনায় আপোনালোকৰ?
অ', আমাৰ মাংস এনেই অসমীয়া যেতিয়া আমাৰ নৰ্মেলকৈয়ে বনাই তেনেকুৱা মানে কিবা বিশেষ বুলি নাই আৰু। আহ মানে গাহৰি মাংসটো মই বেছি ভাল পাওঁ তেতিয়া
অ', এতিয়া কিছুমানে গাহৰিত মানে পচলা দিয়ে, কিছুমানে বাঁহৰ গাজ দিয়ে। কিছুমানে তিল দিয়ে, কিছুমানে বইলকে বনায়।
হয়।
কোনটো খাই ভাল পায় আপুনি?
মই মানে গোটেই কেইটাই ভাল পাওঁ এনেই কি বুলি কয়, এই বা গাজ দিয়াটো মানে অলপ নাগা ষ্টাইলৰ যিটো হয় সেই- টো বেছি ভাল পাওঁ আৰু।
অঁ' সেইটো এটা চেণ্ট আহে হয় নে?
হয়' হয়' হয়' সেইটোৱে সেইটো কাৰণে মানে বেছি। অঁ' পাইছোঁ পাইছোঁ।
অঁ' অঁ' মই আকৌ তিল চিল দি খাই পোৱা নাই বাৰু।
হয়।
উম'
আপোনাৰ কি মানে কি প্ৰিয় খাদ্য?
মোৰ সেই হাঁহ।
হয়, হাঁহটো কেনেকে বনাই আপুনি?
হাঁহ এই নৰ্মেল কে হাঁহৰ লগত কোমোৰাটো ও- পুৱা ভাল লাগে খাই, তথাপি নৰ্মেলকে বনালেও খাই ভাল লাগে।
অঁ অঁ অঁ'
অঁহ তাৰমানে কি বুলি কয়? পিঁয়াজ ছিঁয়াজ দি পিঁয়াজ- যাদা নহৰু চব মিলাই কৰি লৈ তেল তেল দি পেলাই এনেকে বনালে ভাল লাগে। তাৰপিছত আকৌ কোমোৰা চোমোৰা দিলেও ভাল লাগে।
হয়।
সেয়া আৰু তেনেকেই চলি আছে আৰু দৈনন্দিন জীৱনবোৰ।
হয় হয়, এনে আপুনি দু- দৈনন্দিন জীৱনত ৰাতিপুৱাৰ পৰা মানে, ৰাতিলৈকে মানে কাৰ্যসূচীখন কেনেকে- মানে নিয়ন্ত্ৰণ- কৰে সময়বোৰ।
অঁ' সেই তেনে মা- নে উম তেনেকে ৰাতিপুৱা অঁ সাৰ পালোঁ। সাৰ পাই লৈ পেলাই চোতাল ঘৰ সাৰিলোঁ। সাৰি ঘৰ চৰ- সাৰিলো ঘৰ চৰ সাৰি আকৌ ল ল'ৰা ছো- ছোৱালী আছে সিহঁতৰ স্কুল পঠিয়াব লাগে।
হয়।
পঢ়াশালিলে যায় সিহঁত। তাৰপিছত তাই এইয়া টিফিন চিফিন বনাই দিব লাগে।
হয়।
সেইয়া আকৌ মানুহজন- কামলৈ যায় তেওঁকো- ৰন্ধা বাঢ়া কৰি খুৱাই পঠিয়াব লাগে।
হয়।
তাৰপিছত সেই সেনেকে ৰান্ধা বাঢ়া অ কৰি খোৱাই কৰি লয় আৰু- অকমান আজৰি পাওঁ আজৰি পোৱাৰ লগত- তে অকমান শুঁ। তাৰপিছত আকৌ মোৰ কেঁচুৱা আছে। সিহঁতকো খোৱা বোৱা দি কৰি লৈ কুকুৰ এটা আছে।
অঁ'
তাকো খাদ্য পাতি দি গা চা ধুৱাব লাগে।
হয় হয়।
ধুঁৱাই কৰি দৈনন্দিন জীৱনবোৰ সেনেকেই যাপন কৰি আছোঁ। আৰু কাম বন- কৰি হৈ অকণ ৰেষ্ট চেষ্ট ল'লে আকৌ ইকুলৰ পৰা আহি পায় হি।
হয়।
শুৱাৰ পিছত আকৌ ভাত চাত একেলগে খাওঁ বনাই থৌৱে।
হয়।
অ বনাই খাই বৈ লৈ অকণমান ৰেষ্ট লওঁ আও। জিৰণীক লৈ
হয়।
তে আ ইহঁতে খেলে।
অহ।
তাৰপিছত আকৌ সন্ধিয়া কিতাপত বহাও।
উম।
অকণমান সময় পঢ়াওঁ, পঢ়াই কৰি লৈ আকৌ বনাবলৈ আৰম্ভ কৰোঁৱেই ৰাতিৰ সাজাওঁ। মানুহজনো আহি পাবহি হয়। তাৰপিছত ৰাতি খাদ্য বনাই লৈ আও তেওঁলো তেওঁ আহি পায়হি খাই বৈ লৈ পেলাই তেনেকৈ আও। পাৰ হৈ আছে আৰু এতিয়া আপোনাৰ কওকচোন?
অ মইও তেনেকুৱাই ঠিক। দৈনন্দিন জীৱন মানে আৰু ৰাতিপুৱা সোনকালে উঠি নিজৰ মানে অলপ শৰীৰ হৰ্চা কৰো।
হয়।
শৰীৰ চৰ্চা কৰি চাহকাপ নিজে বনাই খায় অকণ পঢ়া টেবুলত কহু এতিয়া যিহেতু মই ষ্টুডেন্ট মানে সেইটো কাৰণে আৰু বাকী পঢ়াত টেবুলত বহি বহি পেলাই অলপ পিছত গাটো ধুই ধূপ ধূনা জ্বলাও মানে ভগৱানক অলপ পৰ্থনা কৰোঁ তেনেকুৱা।
হয় হয়।
পিছত যত, এতিয়া কলেজ যোৱাৰ সময়ত কলেজ যাওঁ এতিয়া ষ্টুডেন্ট যেতিয়া তাৰপছত যদি মানে এতিয়া গম বন্ধ আৰু বন্ধ কৰিছে। সেইটো কাৰণে ৰুটিনখন অলপ চেঞ্জ হৈছে আৰু হয় এতিয়া এনেই হয়, গতিকে ই গৰম স্কুল বহি থাকোতে কলেজত তেতিয়া কলেজৰ পৰা যাওঁ। কলেজৰ পৰা আহি ভাত চাত মায়ে বনাই থৈ দিয়ে। খাওঁ খাই পেলাই অলপ ৰেষ্ট লওঁ ৰেষ্ট লোৱাৰ পিছত টিউশচন থাকেই টিউশচনত যাওঁ বা কেতিয়াবা নাথাকে নাথাকা দিনেত অকমান মানে শান্তি পাওঁ আৰু তেনেকুৱা। নহ'লে আকৌ দৌৰিবই লগা হয় টিউচনত টিউচনত। আহি আকৌ পঢ়াত ব্যস্ত পঢ়াত ব্য আকৌ ৰাতি পঢ়ি পেলাই আৰু ৰাতি অলপ হু তাৰ মাজতে মোবাইল চোৱা বা ইটো সিটো সাধাৰণ কাম কৰি থকা যায় আৰু তেনেকেই।